শুনা পাই আছে নে হেল্ল' শুনা পাই আছানে হেল্ল হেল্ল'
হেল্লো'
শুনা পাই আছে নে?
হেল্লো' হয় শুনা পাইছোঁ হেল্লো'
হেল্লো'
শুনা পাইছা নে আপুনি?
অ মই পাই আছো দে।
অ,
আপুনি পাইছেনে ভালকে শুনা, আপুনি মোৰ মাত- টো ভালকে শুনিছা নে?
শুনিছো শুনিছো শুনিছো।
দে কওক তেনেহ'লে -
আপুনি এতিয়াতো ফ্ৰী আছে?
হয় হয় ফ্ৰী আছোঁ।
উম আপোনাক ফোন কৰা মূল উদ্দেশ্যটো হ'ল যে আপোনাৰ লগত যেনেকৈ আলোচনা কৰিব কাৰণে ফোন কৰা হল আপোনাক, আপুনি টাইম দিব পাৰিব নে?
পাৰিম মানে কোনটো শিক্ষা কৈছা মানে ঘৰত পঢোৱা শিক্ষাটো নাই স্কুলত পঢোৱা শিক্ষাটো?
যি কোনো মানে ঘৰৰ পৰা শিক্ষা তাৰপিছত আৰু - উ স্কুলত যাব কেনে শিক্ষা দিয়ে মাষ্টৰ কেইটাই বা ঘৰত। আমাৰ দেউতাই যি শিক্ষা দিয়ে মানে দু টা দুটাও তাৰ মানে আপুনি অলপমান বজাই দিয়ক মোক।
শিশু এটা জন্ম হোৱাৰ পৰাতো শিক্ষা লাভে কৰে দেচোন। ঘৰৰ পৰা মানে পোন প্ৰথমটো নিজৰ মাকৰ পৰাই পায়। মাত কথা বা শিকিব লগীয়া খিনি প্ৰায়ভাগ মাকৰ পৰাই শিকা যায়। কেনেকে চলিব লাগে বা কথা পাতিব লাগে খাব লাগে সেইবিলাক। তাৰপৰি আৰু অট ডাঙৰ হোৱাৰ পিছত আৰু- স্কুলত নাম লগাই দিয়া যায়।
হয়।
তাতে মানে শিক্ষা বুলি ক'ব গলে দুই প্ৰকাৰৰ হয় দেচোন এটা হৈছে চাৰিসীমাৰ ভিতৰত পোৱা আৰু এটা হৈছে মানে য'তে যাই তাতে পোৱা। শিক্ষাৰো ভাল বেয়া গুণো থাকে। চাৰিসিমৰ চাৰিও অসীমাৰ মাজত পোৱা শিক্ষাটো হৈছে চাৰ্টিফিকেট থকা জোন টো নেকি মানে চাকৰি বা কিবা কিবি কামৰ কাৰণে মানে ব্যৱহাৰ কৰা হয় জোনটো। সেইটো মানে কিতাপৰ পৰা পোৱা শিক্ষা। ব বেলেগকে শিক্ষা দিয়া মানে শিক্ষা অনুষ্ঠানত যাই পেলাই লাভ কৰা শিক্ষা আৰু সেইটো।
হয়।
যেতিয়া মানে স্কুলত সৰু শিশু এজনক যেতিয়া এডমিশ্যন লগা হয় অ আ ক খ ৰ পৰাই শিকোৱা যায়। বা এ বি চি দি মিডিয়াম লৈ কথা দেখা। সেইবিলাক শিকি যোৱা যায় তাৰপিছত আৰু ক্লাছ টেনলৈকে মানে সেইবিলাকে বুজি পোৱা যায়। তাত মেট্ৰিক পাছ কৰা আৰু নিজে নিজে লাইন লব পাৰে শিক্ষাৰ ক্ষেত্ৰত। কোনোবাই আৰ্টছ চাইন্ঞ্চ কমাৰ্চ
হয়।
বা বেলেগ বেলেগো বিষয় পোৱা যায় আজিকালি ফাইনান্স, আই টি আই বা বহুত বেলেগ বেলেগ বিভিন্ন ধৰণৰ পোৱা যায় আৰু। যাৰ যন্ত কৰিব ইচ্ছা কোনোবাই পাইলট হব ইফালে মানে কি কয় পাইলটৰ কাৰণে বেলেগ পঢ়িবলগীয়া হয়। ডক্তৰ হ'লে ডক্তৰ কাৰণে চাইন্স ষ্টিম লৈ পেলাই সিফালে দি আৰু ডক্তৰ ডিগ্ৰী ল'ব লগা হয়।
হয়।
ট্ৰিছাৰ হ'ব লাগিলে আৰু বেলেগ। বেলেগ ইঞ্জিনিয়াৰ হ'ব লাগিলে আৰু সেইফালে বেলেগ বিজনেচমেন বা বেংকিং কিবা কিবি কাম কৰিব লাগিলে সেইফালে আৰু কমাৰ্চ পঢ়িবলগীয়া হয়। যাৰ যিটো ইচ্ছা হয় আৰু শিক্ষা
হয়।
যাৰ যেনেকুৱা ভাল লাগে সেইটোত হ'ব পাৰে।
হয়।
এনেকৈ পঢ়িব পাৰি আৰু। শিক্ষা অকল চাকৰি পোৱা বা কিবাহৰ কাৰণে বুলি নহয় ক'বাত গেলেও বা ধৰি লোৱা আজি যদি কবাত যাব লগীয়া হয় ফ্লাইটতে যাব লগীয়া হয় আপুনি যদি ইংলিছ পঢ়িব নাজানে বা বুজি নাপায় তেতিয়াহ'লে ক'ত কেনেকুৱা কি লিখা আছে সেইটোও নাজানিব বা টিকেট এখনৰ বুকিং কৰিব নোৱাৰিব ধৰিল বৰ্তমান আ আপুনি আৰু মই যেনেকৈ কথা পাতি আছো সেইটো কল কৰিব নোৱাৰিলোহেতেন যদি সিকণ শিক্ষাও নহ'লো হেঁতেন আমাৰ
হয়
মানে শিক্ষাটো প্ৰয়োজন আৰু মানে হেৰিৰ কাৰণে কি কয় তাক আমাক জীৱন যেপন কৰিবৰ কাৰণে অতি প্ৰয়োজন
হয়
ডেইলী লাইফৰ কাৰণে সদায় লাগিয়ে থাকে শিক্ষা যিকোনো ক্ষেত্ৰতেই ক'ৰবাত যাবই হওক বা কিবা জানিবৰ বাবে হওক শিক্ষা নাথাকিলে একো নাই আজিৰ দিনত
হয়
শিক্ষা নহলে মানে হয়তো কিবা যদি আপোনাৰ খেতি কৰিছে ক'ত কি লাগে ক'ত কিমান পৰিমাণ দিব লাগিব সেইটো নাজানিলে সিফালে দিয়াও নহ'ব সিফালেও বেয়া
কোনোফালে নহয় মানে কি শিক্ষাটোৱে মেইন আৰু
হয়
তাৰ উপৰি
যিকোনো বস্তু আৰু মেজাৰমেণ্ট লোৱা বা হিচাপ মিকাচ টকা পইচাৰ ক্ষেত্ৰত বা চবতে শিক্ষাৰে প্ৰয়োজন হয়
হয়
আপুনি কওকচোন এইবাৰ অকনমান
অ শিক্ষা বুলি কলেতো আমাৰ সৰুৰ পায়ে ঘৰত এ শিকোৱা যায় নহয় জানো মা দেউতাই ভাষাৰ পৰা নিজৰ মাতৃভাষাৰ পৰা লৈ কিনে যেকুনো পঢ়িব লাগে বা কেনেকা ডাঙৰ মানুহক সন্মান কৰিব লাগে এয়ে এটা শৈ শিক্ষা নহয় জানো ডাঙৰ মানুহক কেনেকা শিক্ষা দিব লাগে। এইখিনি কাম মান দিব লাগে ত এই এটা শিক্ষা মানে এটো হল আমাৰ সৰুৰ পৰাই মাক দেউতাই শিকোৱা যায় তাৰ পিছত আৰু যেতিয়া এই বয়স হ'ল আপুনি কোৱা মতে মই হাল আপুনি কোৱা মতে আ আপুনি যে আগত বুজাই দিলাক মোক এনেকাই ঠিক থাকিলে এনেকাই যাই থাকিব যে মা দেউতাক শিকাৰ পিছত আৰু সেতে স্কুলত গ'ল কত এডমিশ্যন লগাই দিলাক তাৰপিছত আৰু স্কুলত যাই কিনে মাষ্টাৰৰ লগত এইটো ফাৰ্ষ্ট টাইমতটো এনে মিট নহয়। নহয় জানো মানে মাষ্টাৰক চিনি নাপায় সেত কাৰণে মানে কান্দে। এই খাণ্ডা টাইমত মানে কি দিলে মাৰে এই ল'ৰা বা ছোৱালীয়ে কেনেকা পঢ়িব এইটো মাষ্টাৰে চাই কিনে বা ফুল দিলি ৰছ দিলি এইটো পৰিব তাৰ কাৰণে বা কিবা বিস্কুট দিলি ই পৰিব। ত' মানে দি কেনে মৰমটো আনবা লাগে মানে মাষ্টাৰ গিটাই। তাৰ পিছতে ইয়াক শিক্ষা দিব লাগে। তাৰপিছত আৰু মাষ্টৰ কেটাক মাহী মাহী গুণ থাকিব লাগিব। মাষ্টাৰ কেইটা তাৰ পিছতে ই শিক্ষা দিব পাৰিব নহলে এই যদি খেচৰা হয় তাৰপিছত ছাত্ৰ ই ইয়াক ভয় কৰি কিনে ক্লাছতো নাযা কিছুমানে নাযায় আগত তেনেকাই এনেকা আছিল যে কিছু কিছুমান মাষ্টাৰ খেশ্ৰা ইয়াৰ কাৰণে- ইয়াৰ কাৰণে বহুত ছাত্ৰ কেইটাই পঢ়াটো এৰা দিছে, ইয়াৰ কাৰণে আজি হাল বা - হাল বাই মানে খাবা লাগছে। মানে এই টাইমত মানে শিক্ষাটো কি এনেকা বুজি পোৱা নাছিল নহয় জানো।
হয় - হয়।
আজিকালিতো বহুত শিক্ষা আছে যেনেকা আমি শিক্ষা লবৰ কাৰণে যে আমাৰ হয় খেতি বিভাগৰ কাৰণে এগ্ৰিকালচাৰ বা মাষ্টৰ কেইটাৰ আমাৰ বি এড, ডি, এল এড আছে নহয় জানো।
হয়।
বা উকিল হবাহ কাৰণে আমাৰ ল' কলেজ আছে বা কোন বা মেকানিক হবাৰ কাৰণে আমাৰ আই টি আই কলেজ আছে আপনি কোৱা কোৱা মতে লৈ গৈ গৈয়ে আছো, এনেকা মানে আমাৰ এনেকাই হৈ থাকে জীৱনত মানে আমাক ডেইলী লাইফত আহ শিক্ষাটো লগে ইয়াৰ কাৰণে মানে স্কুলত আহ যাবা দিয়া বা পঢ়িবা দিয়া বা শিক্ষা দিয়া এইটো আমাৰ মা দেউতাক কেব জানা হয় আৰু নহয় জানো, মা দেউতাই মানে আমাক এনেকুৱা শিক্ষা দিব লাগিব বা স্কুলত যাৱাতো মানে ভাত চাত বনাই কিনে এ যাবা দিবা লাগিব নহ'লে মা দেউতা যদি যাবা নিদিয়ে চলিতটো যাবা ইচ্ছা নকৰে মান ইয়াৰ কাৰণে লাষ্টত যাই কিনে ই ফাৰ্মাৰ হয় ফাৰ্মাৰ হলেও মানে ফাৰ্মাৰটো আজিকালিতো জানিব লাগিব কি ঔষধ দিব লাগে, কি হৈচি, কি ব্লাড লাগচি, কি কাষ্ট টো কি হৈছে এনেকা মানে চাই কিনি মানে ঔষধ দিবা লগা হয়, এইটোও নাজানা হৈ যাব আজিকালি মানে ইয়াৰ কাৰণে মানে শিক্ষাটো প্ৰয়োজন নহয় জানো। অ'। প্ৰায় বহুত আছে যেনেকা আমি শিক্ষক হলি ছাত্ৰকেইটাই যে ক্লাছ যাই কেনে- যাই কেনে অ, এটা- এটা বস্তু ঘৰত বাঢ়াই কেনে বাঢ়াই কেনে যি ক্লাছ ছিক্স পালাক। ক্লাচ ছিক্সৰ পৰা আনি ছ এইটৰ লৈকে যে আমি চাৰি ঘন্টা পাঁচ ঘন্টাটো উম দিনত পঢ়িব লাগিবয়ে। নহয় জানো? নহলে আৰু এই অন্ধকাৰ হৈ যাব তাৰ পিছত এই তিন ঘন্টা চাৰি পাঁচ ঘন্টা চাৰি ঘন্টা যদি পঢ়িলে ই লাইফত মানে এটা ফল পাই যাব মানে চাকৰি বাকৰি বা কিবা কোম্পানী চম্পানীত জব কৰিব কাৰণে এটা এটা মানে কিবা কি বুলে হয়টো কিবা অ, পাই যাব মানে এনেকে মানে তাৰপিছত আৰু ক্লাছ নাইন টেনত আৰু এইটো, আ তো আমাৰ কি বুলি কয় এইটো আমাৰ মেট্ৰিক ন? এইটো ফাৰ্ষ্ট আমাৰ এইটো পাঁচ নাহলীটো আৰু কলেজ ফাৰ্ষ্ট ইয়াৰ চেক ন ই্য়াৰ টো যাবা নোৰে ইয়াৰ কাৰণে মানে এইটো বেছিকে হাৰ্ট হয় ইয়াৰ কাৰণে ক্লাছ নাইন টেনটো মানে আমাৰ আছে আ সাত ঘন্টা, আঠ ঘন্টা দিনত কৰিব লাগে আৰু নহয় জানো? এইটো পলিহে আমাৰ মানে ই দেওনা বোলে কয় যে আমাৰ এই দেওনাটো মানে পাৰ হৈ যাব। পাৰ হোৱাৰ পিছত আমি নিজৰ-নিজৰ আহ থিংকিংৰ মতে বা খপনৰ মতে আমি যি খপন কৰিলা যে মই এনেকা হম। তৰ হ'ম, ইঞ্জিয়াৰ হ'ম। ইনেকা মনে লাইনত যাব পাৰে আৰু নহয় জনো? লাছ তে পিছত ইয়াৰ কাৰণে আমি পাৰ্চেন্টেজ ৰাখিবৰ কাৰণে মানে সাত ঘন্টা, আঠ ঘন্টা পৰিব লাগে তাৰ পিছত এইটো অকল মাষ্টাৰে পঢ়িব দিলি নহ'ব মানে ঘৰৰ মা - দেউতাই এইটো চ চাই দিব লাগিব। তে পাৰ্চী না পৰা নাই বাবুৱে বা মইনায়ে এইটো চাই-চাই চাই থাকিব লাগিব মানে যেতিয়া এই মেট্ৰিক দিব এই টাইমত মানে মা - দেউ এটাও মানে কষ্ট কৰিব লাগিব যে ইয়াৰ লগতে থাক থাকিব লাগিব দিনটো ৰাতিও। নহয় জানো? তাৰ পিছতে সফল হব, তাৰপিছত আৰু আমি দেখা পাই আছোঁ যে কিছুমানে ক্লাছ নাইন এইটৰ পৰা নাযায় নাজানিলেও, নিদিলেও ই অমৰ এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্ট আছে বা আমাৰ কবেতো আ জব লৈ থাকে এতিয়া মানে ইটাৰভিউ দিলে মানে এই জব পাই যাব। নহয় জানো?
হয়, হয়।
বহুত আছে আ আপোনালোকৰ উম। কথা পাতিব পাই কিনে ধন্যবাদ থাকিল বা আপুনি যে মোক ইমান সময় টাইম দিলে আহ আৰু আপুনি মোক সিমান সুন্দৰকে বুজাই দিলাক যে শিক্ষা কেনেকা দিয়া হয় মা - দেউতাৰ পৰা কেনেকা পায়। যে আপোনাক ধন্যবাদ জনালোঁ।
আপোনালৈও ধন্যবাদ থাকিল।
ঠিক আছে।